অ শুনিছো শুনিছো, মোৰ মাত টো শুনিছা নহয়?
শুনিছো শুনিছো, কি কৰি আছা?
এয়া মই তোমাৰ শুবলৈ লৈছিলো আৰু তাকে তোমালৈ ফোন কৰি দিলো।
অঁ অঁ।
এ মানে, অ খবৰ খাতি ভালেই বাৰু দেই।
অঁ অঁ।
এ তোমালে মানে মই এতিয়া ফোন কৰিলো, মানে এটা বিশেষ মানে দৰকাৰতহে মই ফোন কৰিছিলো দেই। মানে মই তোমাৰ লগত এটা কথা পাতিম বুলি ভাবিছো আৰু। এতিয়া আমাৰ যে মোবাইল ফোন টো, এই মোবাইল ফোনটোৱে আমাৰ দৈনন্দিন জীৱনত আচলতে, কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰিছে, সেই তাৰ ওপৰতে অকনমান আলোচনা কৰিম বুলি ভাবিছো।
অ' সেইটো বিষয়টো বাৰু ভালেই দেই কাৰণ এতিয়া সকলোৰে হাতে হাতেটো মোবাইল আছে। গতিকে তোমাৰ মোবাইল ফোনৰ ভূমিকাটো বহুত আছে। গতিকে বাৰু আৰম্ভ কৰাচোন বাৰু।
উম। আচলতে বৰ্তমান সময়ত, এই মোবাইল ফোনটো কি হৈছে আমাৰ আধুনিক জীৱনৰ মানে এটা অপৰিহাৰ্য অংগ হৈ পৰিছে মানে মানুহৰ লগত আচলতে কি হয়
উম।
মানে মোবাইলটো, এটা এনেকুৱা বস্তু হৈ পৰিছে। আমাৰ এখন মানে বাওঁহাতৰ নিচিনা হৈ পৰিছে। মানে কি হয়। আমাৰ শৰীৰটো দুখন হাত থাকে। সেই শাৰীৰিক ভাৱে, দুখন হাত থকাৰ উপৰিও মোবাইলটোৱে মানে মানে। আমাৰ তিন নম্বৰ হাতৰ নিচিনা কাম কৰিছে, আচলতে। কাৰণ কি হয়, মোবাইল ফোনত তোমাৰ ইন্টাৰনেট যেতিয়া আমি সংযোগ কৰো। কি হয় আমি মোবাইলৰ জৰিয়তে পৃথিৱীৰ বিভিন্ন দেশৰ, বিভিন্ন কথা, আমি লাভ কৰিব পাৰো। বিভিন্ন ইনফৰমেশ্যন আমি লাভ কৰিব পাৰো। আৰু কি হয়, ই পৰিয়াল বা আমাৰ যিসমূহ বন্ধু বান্ধৱী আছে বা আমাৰ যিসমূহ আত্মীয় লোকসকল সেই লোকসকলৰ সৈতে মানে আমি অতি সহজতে আমি যোগাযোগ কৰাত আমাৰ মানে, এই মোবাইলে বহুত গুৰুত্ব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
হয়, হয়।
এতিয়া ধৰি লোৱা তোমাৰ পৰিয়াল অসমতে থাকে। তুমি যেনিবা চাকৰি সূত্ৰে তুমি লণ্ডন বা দিল্ল হেৰিয়ালৈ যাব লগীয়া হ'ল। আমৰিকালৈ যাবলগীয়া হ'ল। তেতিয়া, তোমাৰ কি হ'ব। সেই আমেৰিকাৰ পৰা মানে অসমলৈকে। সদায়তো তুমি অহা যোৱা কৰিব নোৱাৰা সেইটো অসম্ভৱ কথা।
হয়, হয়।
সেই ক্ষেত্ৰত মোবাইলে এটা কিন্তু বৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। মানে মোবাইলে, আচলতে আমাৰ দৈনন্দিন জীৱনত সেইটো, এটা বৰ মানে একদম অত মানে লাগতিয়াল ভূমিকা আৰু সেইটো। মানে কি হয় তুমি যেতিয়া আমেৰিকাত থাকিবা। আৰু তোমাৰ পৰিয়ালটো অসমত থাকিব। তোমাৰ নিশ্চয় তোমাৰ পৰিয়াললৈ মনত পৰিব। তেতিয়া তুমি কি কৰিব পাৰিবা। আমাৰ মোবাইলত ইন্টাৰনেট সংযোগ কৰি আমাৰ যে এটা প্লেটফৰ্ম আছে, এপ্লিকেচন আছে, আমাৰ হোৱাটছএপ। সেই হোৱাটছএপত আমি কি কৰিব পাৰো। আমাৰ ঘৰৰ পৰিয়ালৰ নম্বৰত আমি ভিডিঅ' কল কৰিব পাৰো।
অ'।
যাৰ ফলত কি হয় ভিডিঅ' কলত আচলতে কি হয় দুজন ব্যক্তিয়ে যেতিয়া ভিডিঅ' কল কৰে তেতিয়া, এজনে আনজনক মানে মুখামুখিকৈ বহি কথা পতাৰ নিচিনাকৈ। আমি কথা পাতিব পাৰো। যেতিয়া তুমি পৰিয়ালৰ সদস্যলৈ ফোন কৰিবা বা তোমাৰ যেতিয়া মালৈ ভিডিঅ' কল কৰিবা। তেতিয়া তোমাৰ মাৰ যিটো প্ৰতিচ্ছবি মানে, মায়ে যেতিয়া কেমেৰাটো ধৰি কথা কৈ থাকিব।
অ'।
তেতিয়া মাৰ একদম লাইভ ভিডিঅ' পাই থাকিবা। আৰু তুমি এইফালৰ পৰা যিখিনি কথা কবা সেইখিনি একদম এক ঠিক একে সময়তে মাহঁতে সেই ভিডিঅ' খিনি লাভ কৰিব মানে ধৰা কি হয় আল্টিমেটলি আমি একদম সন্মুখা সন্মুখীকৈ বহি কথা পতাৰ নিচিনা হয়। সেই ক্ষেত্ৰত আচলতে মোবাইলে বৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
হয় নিশ্চয়, নিশ্চয়।
আৰু মোবাইলৰ যদি আমি আৰু কিছুমান ক্ষেত্ৰত চাওঁ। মোবাইলে কি কৰে, আমাৰ অনলাইন শিক্ষা মানে ধৰা আমাৰ কিছুমান উম, এটা ধৰা আমাৰ দুহেজাৰ ঊনৈশ চনত যিটো। চলি আছিলে আমাৰ কৰোণা মহামাৰী সেই মহামাৰীৰ সময়ত কিন্তু মোবাইলে বৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে। মানে বিশেষকৈ শিক্ষাৰ্থী সকলৰ ক্ষেত্ৰত কাৰণ কি হয়। তেতিয়াতো ধৰা কৰোণা মহামাৰী চলি থাকোঁতে আমাৰ লকডাউন চলি আছে আছিলে মানে ধৰা কোনো মানুহ ঘৰৰ পৰা বাহিৰ ধৰি লওক ওলাব নোৱাৰিব সেই ক্ষেত্ৰত আমাৰ যিসমূহ বিদ্যালয় বা চৰকাৰী কাৰ্যালয় সক সকলো এইবিলাক কাৰ্যালয় বন্ধ হৈ আছিলে তেতিয়া ছাত্ৰ ছাত্ৰী সকলে যাতে সেই শিক্ষাৰ ক্ষেত্ৰত ক্ষেত্ৰত ব্যৰ্থ নহয় বা শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি নাযায় সেই ক্ষেত্ৰত মোবাইলে বৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে। কাৰণ তেতিয়া আমাৰ অনলাইন যিটো ক্লাছ অনলাইন ক্লাছৰ ব্যৱস্থাটো কিন্তু সেই তেতি তেতিয়াৰ পৰা বৃদ্ধি পাবলৈ ধৰিলে
হয়।
যেতিয়া কৰোণা মহামাৰীত সকলো বাহিৰলৈ ওলাব নোৱাৰা হ'ল ছা ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ যাব নোৱাৰা হ'ল তেতিয়া কি কৰিলে অনলাইন ক্লাছৰ ব্যৱস্থা কৰি দিলে যাতে যাৰ ফলত কি হল এতিয়া আমি নৰ্মেলি যেতিয়া ভিডিঅ কল কৰো আমি অজল অকল মানে দুজন ব্যক্তিয়েহে আমি মুখামুখিকৈ কথা পাতিব পাৰো কিন্তু অনলাইন ক্লাছত গুগল মিটত এনেকুৱা কিছুমান ব্যৱস্থা আছে আমি একেলগে সত্তৰ আশীজন ল'ৰা ছোৱালীয়ে কিন্তু আমাৰ ছাৰ বাইদেৱে যিখিনি কথা শিকায় সেই কথাখিনি আমি একেলগে আমি জ্ঞান লাভ কৰিব পাৰো। সেয়ে আচলতে মোবাইলে এইবিলাক ক্ষেত্ৰত পঢ়া শুনাৰ ক্ষেত্ৰত বহুতো সুবিধা কৰি দিছে। আৰু সেইবিলাকৰ পিছতো এতিয়া বৰ্তমান সময়তো মো মোবাইলে ধৰা শিক্ষাৰ ক্ষেত্ৰত বহুতো ভূমিকা পালন কৰিছে। কাৰণ ধৰা আমি যেনিবা বিদ্যালয়ত কিবা এটা কথা আমি বুজি নাপালো বা ধৰা হুলস্থুলৰ কাৰণে আমি সেই কথাটো নুশুনিলো তেতিয়া আমি ঘৰলৈ আহি কি কৰিব পাৰো আমাৰ যিটো ইউটিউব বুলি এটা প্লেটফৰ্ম আছে সেই ইউটিউবত আমি কি কৰিব পাৰো সেই বিষয়টো আমি যিটো বুজি পোৱা নাই সেইটো যদি চাৰ্চ কৰি দিওঁ তাত বিভিন্ন দক্ষতা পূৰ্ণ শিক্ষক সকলে কি কৰে এই ক্লাছ সমূহৰ ভিডিঅ বনাই তাত আপলোড কৰে আমি সেই ভিডিঅ সমূহ চাই কি কৰিব পাৰো আমি যিখিনি কথা বুজি পোৱা নাই বা ছাত্ৰ ছাত্ৰীসকলে যিখিনি কথা বুজাৰ পৰা ব্যৰ্থ হৈছে সেই কথাখিনি আচ আচলতে তেওঁলোকে সেই ইউটিউবত ধুনীয়াকৈ বুজিব পাৰে আৰু কি হয় কিছুমান ল'ৰা ছোৱালী তোমাৰ টিউচন লবলৈ মানে সক্ষম নহয় আৰ্থিকভাৱে সক্ষম নহয় তেওঁলোকে সেই
কিন্তু অনলাইন মোবাইলতে ধৰা বিভিন্ন এই কাম সমূহৰ পৰা উম বিদ্যালয় হয় হয় নিশ্চয় নিশ্চয়।
তেওঁলোকে এই মোবাইলৰ যি অনলাইন ক্লাছ তাৰ পৰাই তোমাৰ সেই একে খিনি জ্ঞান লাভ কৰিছে হয়তো তেওঁ অনলাইনত ক্লাছ কৰি বেছি হে ভাল পাব কাৰণ অনলাইনত যেতিয়া তোমাৰ ক্লাছ এটা কৰিব তাত তোমাৰ বিভিন্ন ধৰণৰ গ্ৰাফিক্স ফ্ৰিচ ব্যৱহাৰ কৰি সেই ক্লাছটো কৰোৱা হয় আৰু বৰ বৰ্তমান সময়ত ল'ৰা ছোৱালীয়ে এনেও তোমাৰ কালাৰফুল যিবিলাক বস্তু বা এনিমেটেড যিবিলাক বস্তু থাকে সেইবিলাক চাই খুব ভাল
খুব ভাল পায় হয়, হয় হয়।
সেই ক্ষেত্ৰত আৰু আজিকালি শিক্ষকসকলেও সেইটো গুৰুত্ব দিছে যে আমি ছাত্ৰ, ছাত্ৰ ছাত্ৰীসকলক যদি এনিমেটেড হিচাপে আমি বছ বস্তুটো বুজাবলৈ যাওঁ তেনেহ'লে তেওঁলোকে কিন্তু বছ বস্তুটো খুব সোনকালে বুজি পাব, মানে ধৰা এনে ব্লেক বৰ্ডত লিখি দিয়াৰ তুলনাত এনিমেটেড যদি আমি চিনেমেটিক বনাই যদি তেওঁলোকক বুজাব পাৰোঁ তেতিয়া হয়তো তেওঁলোকে মানে খুব খৰতকীয়াকৈ বুজিবলৈ সক্ষম হ'ব যাৰ ফলত কি হ'ব শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে এখোজ দুখোজকৈ বহুত আগবাঢ়ি গুচি যাব, সেই তেনেকুৱা ক্ষেত্ৰত আচলতে মোবাইল ফোনটোৱে আমাৰ দৈনন্দিন জীৱনত বহুতো ভূমিকা পালন কৰি আহিছে।
গতিকে তুমি কথাখিনি ভাল অতি ধুনীয়াকৈ বুজাই দিছা, খুব ভাল বুজাই দিছা গতিকে ময়ো তোমাৰ বহুত কথা বুজি পাইছোঁ বাৰু মোবাইল ফোনৰ গুৰুত্বৰ বিষয়ে। এতিয়া আচলতে আমাৰ মোবাইল ফোনৰ আৰু বহুত সুবিধা আছে, তুমি কৈছাই কথাখিনি ইতিমধ্যে। হ'লেও মই আকৌ এবাৰ এবাৰ কৈ দিছোঁ বাৰু, নহয় এতিয়া মোবাইল ফোনটো তোমাৰ মোবাইল ফোনৰ আটাইতকৈ ডাঙৰ সুবিধাটো কি গম পাইছা নাই? এতিয়া আমি একে মুহূৰ্ততে মানে পৃথিৱীৰ তোমাৰ এটা কোণৰ পৰা আন এটা কোণত থকা এজন ব্যক্তি সৈতে আমি মুহূৰ্ততে মানে কথা পাতিব পাৰোঁ গম পাইছা নাই, সংযোগ স্থাপন কৰিব পাৰোঁ অ'। তোমাৰ মানে জৰুৰী, সেই ক্ষেত্ৰত চাবলৈ গ'লে আমাৰ যি-যিখিনি জৰুৰীকালীন তোমাৰ পৰিস্থিতি সেই পৰিস্থিতিত কি কৰে আমাৰ মোবাইল ফোনে অতি মানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে হয় নহয়, গতিকে আমাৰ সেই মোবাইল ফোনটো আ-আচলতে আমাৰ বহুত গুৰুত্বপূৰ্ণ অংগ বুলিয়ে ক'ব লাগিব হয় নহয়? এতিয়া আচলতে সেই শিক্ষাৰ ক্ষেত্ৰতো আচলতে মোবাইল ফোনৰ গুৰুত্ব বহুত আছে গম পাইছা নাই।
হয়।
এতিয়া তোমাৰ যদি আমি ছাত্ৰ ছাত্ৰীসকলৰ ফালে চাওঁ তেলে ছাত্ৰ ছাত্ৰীসকলে ধৰি লোৱা এতিয়া আ, মোবাইল ফোনৰ জৰিয়তে কি, কি কৰিব পাৰে অনলাইন ক্লাছ কৰিব পাৰে হয় নহয়? তাৰ তাৰ লগে লগে কি হয় শিক্ষামূলক ধৰি লোৱা ভিডিঅ'সমূহ চাব পাৰে হয় নহয়? তাৰপিছত এতিয়া আকৌ এই আজিকালি যিহেতু ডিজিটেল যুগ ন' ডি জি টেল মাধ্যমবিলাকত কি হয় তোমাৰ এতিয়া মোবাইলবিলাকত ই বুক পঢ়িব পাৰে ন' মোবাইলবিলাকত তোমাৰতে এই মোবাইলবিলাকতে মানে সেই কিতাপবিলাক উপলব্ধ থাকে, মানে যিবিলাক মই ই বুক বুলি ই বুক পঢ়িব পাৰে আৰু মানে বিভিন্ন বিষয় মানে তথ্য নে সহজতে একদম খুব সোনকালে সহজতে লাভ কৰিব পাৰে আৰু গতিকে সেই ক্ষেত্ৰত চাবলৈ গ'লে মানে ডিজিটেল যুগত আৰু, মোবাইল ফোনটো একেবাৰে শিক্ষাৰ ক্ষেত্ৰত একদম বহুত এটা ডাঙৰ শক্তিশালী বস্তু বুলি ক'ব লাগিব গম পাইছা নাই। গতিকে মোবাইল ফোনটো আচলতে আমাৰ সেই ক্ষেত্ৰত চাবলৈ গ'লে একদম বহুত ভাল বস্তু হয় নহয়? আৰু মানে এতিয়া আৰু এটা ক্ষেত্ৰত আমাৰ মোবাইল ফোনে বহুত মানে সহায় কৰিছে সেইটো কি গম পা পাইছা নাই, এতিয়া মোবাইল ফোনত তোমাৰ অনলাইন বেংকিং আহি হৈছে নহয় গম পাইছা নাই, অনলাইন বেংকিৰ ফলত কি হৈছে তোমাৰ এতিয়া ধৰি লোৱা কৰ মানে আমাৰ মোবাইলৰ পৰা মোবাইল লৈ লৈ গম পাইছা নাই? পইচা আমি ট্ৰেন্সফাৰ কৰিব পাৰিছো। এতিয়া ধৰি লোৱা আমাৰ যেনিবা কিবা ইমাৰজেঞ্চি হৈছে আমাৰ তোমাৰ সেই মেডিকেলত যেনিবা কিবা ইমাৰজেঞ্চি অপাৰেচন কৰিব লাগে লাগে। এতিয়া সেই ক্ষেত্ৰত আমাৰ আচলতে অ যিটো অনলাইন বেংক অনলাইন বেংকিংয়ে সহায় কৰিব। কাৰণ ধৰি লোৱা এতিয়া তোমাৰ তুমি যেনিবা বহুত দূৰত আছা তোমাক ইমাৰজেঞ্চিকে ধৰি লোৱা তোমাক অলপ পইচাৰ প্ৰয়োজন। গতিকে সেই ক্ষেত্ৰত তোমাৰ অ যিটো তোমাৰ ডিজিটেল পেমেণ্ট বস্ ব্যৱস্থা, সেই ডিজিটেল বেংকিং সেইটোয়ে তোমাৰ আমাক সহায় কৰিব, হয় নহয়? গতিকে তোমাৰ আৰু কি হৈছে এতিয়া মোবাইলৰ ফলত কি হৈছে আমি ধৰি লোৱা এতিয়া অ বাছৰ, ট্ৰেইনৰ বা ফ্লাইটৰ হওক আমি টিকট কাটিব পাৰোঁ, হয় নহয়? বা কিবা চিনেমা চাবলৈও আমি টিকট কাটিব পাৰো। গতিকে সেই ক্ষেত্ৰত চাবলৈ গলে আমাৰ মোবাইল ফোনে বহুত সহায় সহায় আগবঢ়াইছে।
বঢ়াইছে হয়।
এতিয়া আৰু এটা বেছি আমাৰ খুব ভাল মানে মোৰ ফালৰ পৰা দেই মই মানে ভাল পাও। মানে সেইটো মোৰ ভাল লাগে কেলে কৈছো তুমি যেনিবা কোনোবা এটা জেগালৈ গৈ আছা তুমি জেগাতো যেনিবা চিনি নোপোৱা তেতিয়া তোমাৰ গ'গুল মেপ যদি উলিয়াই লোৱা, তেনেহলে তোমাৰ গ'গুল মেপে তোমাক কৈ দিব তুমি ক'ত আছা? তুমি তুমি তোমাৰ যিটো গন্তব্যস্থান সেইটো কিমান দূৰত আছে? কিমান দেৰি লাগিব? সকলো কথা তোমাক কৈ দিব। আৰু তুমি কোনটো ৰাস্তা দি গ'লে ক'ত ওলাবাগে সেইবিলাক চব দেখাই দিব। গতিকে সেইটো এটা মোৰ বহুত ভাল লাগে মানে মোবাইল ফোনৰ গম পাইছা নাই? অ সেইটো সেইটো বহুত ভাল গুণ। গম পাইছা নাই? সেই ক্ষেত্ৰত চাবলৈ গলে মোবাইল ফোনটোতো আমাৰ বন্ধু বুলিয়ে ক'ব লাগিব, হয় নহয়? গতিকে সেহতে মোবাইল ফোনৰ আচলতে এনেকে আমি কথাবিলাক কৈ কৈ তোমাৰ উপকাৰ খিনি কৈ কৈ শেষ কৰিব নোৱাৰো, গম পাইছা নাই? কিন্তু এতিয়া মোবাইল ফোনে আমাক ইমান খিনি তোমাৰ উপকাৰ কৰে। কিন্তু তাৰ কিন্তু সমানে সমানে মোবাইল ফোনে কিন্তু কিছুমান আমাৰ সমস্যাৰো সৃষ্টি কৰে। কাৰণ চোৱা আমি যদি দীৰ্ঘ সময় যদি আমি মোবাইল ফোনৰ ব্যৱহাৰ কৰি থাকো হলে আমাৰ চকুৰ সমস্যা হব পাৰে, গম পাইছা নাই? তোমাৰ টোপনি নাযাব ভালদৰে। তাৰপিছত তোমাৰ কিবা মানে পঢ়াৰ প্ৰতি যি টো মনোযোগ সেই মনোযোগটো তোমাৰ হ্ৰাস পাই যাব। আকৌ তোমাৰ সেই ধৰি লোৱা সামাজিক মাধ্যম বা যিবিলাক যিবিলাক গেম আমি খেলি থাকো অনলাইন গেম সেই তাৰ প্ৰ তি আমি মানে মোহটো বাঢ়ি যাব। ধৰিলোৱা মানে আমি তাৰ প্ৰতি একদম পুৰা আসক্ত হৈ যাম আৰু গম পাইছা নাই? গতিকে আমি সেইবিলাক গেম চেম বিলাক এৰিব নোৱাৰা হৈ যাম। গতিকে সেইবিলাক ক্ষে ত্রত চাবলৈ গলে তোমাৰ এই মোবাইল ফোনটোই আচলতে আমাৰ কিছুমান ক্ষেত্ৰত আচলতে অপকাৰী। গতিকে আমি সেইটোতো আমাৰ প্ৰতিটো বস্তুৰেতো অপকাৰ আৰু উপকাৰ দুইটা বস্তু থাকিবই। কিন্তু আমি সেই যিবিলাক অপকাৰ, অপকাৰ বিলাক আমি বাদ দি যিবিলাক উপকাৰ আছে আমি উপকাৰ বিলাকৰ প্ৰতি আমি গুৰুত্ব দিব লাগে। আৰু তোমাৰ সেই যিবিলাক অপকাৰ আছে সেই অপকাৰ বিলাক মানে আমি যিহেতু আমি এতিয়া জানো ন আমাক কোনো শিকাব নালাগে আমাৰ কি কি অপকাৰ হয় আমি সেইখিনি কথা জানোৱেই চ' সেই সেইকাৰণে আমি সেইখিনি মই এতিয়া কব লাগিব বুলি মই ভবা নাই কাৰণ সকলোৰে এতিয়া তোমাৰ চিন্তা কৰিব পৰা শক্তিটো আছেই যিহেতু সকলো তোমাৰ ডাঙৰ হৈছে। গতিকে সিহঁতে মানে নিজৰ মাথাটো ইউজ কৰি যাতে সিহঁতে মোবাইল ফোনটো ভাল কামত ইউজ কৰক। তোমাৰ গেম চেম খেলি এনেই তোমাৰ সময় নষ্ট কৰাৰ একো প্ৰয়োজন নাই গতিকে তোমাৰ মোবাইল ফোনতটো তোমাৰ কৰিবলগীয়া ইমান খিনি কাম আছে হয়ে নহয় মোবাইল ফোনতটোত কৰিব নোৱাৰা কৰিব পৰাতো বহুত কাম আছে ধৰি লোৱা আমি সেই অ যিবিলাক আমি তোমাৰ এনেই টাইম পাছ কৰি থাকো গেম চেম খেলি তাৰ পৰিৱৰ্তে যদি দি আমাৰ কিবা লাভ হোৱা যদি কিবা এটা কাম কৰো বা আমি কিবা এটা যেনিবা লাভ হোৱা আমাৰ যদি কিবা এটা বিষয়ৰ ওপৰত আমি ভালদৰে আলোচনা কৰো। বা কিবা এটা যদি আমি ভাল বিষয়ৰ ওপৰত আমি এটা ভিডিঅ' চাওঁ গতিকে তাৰ পৰা আমাৰ বহুত লাভ হ'ব গতিকে আমি সেই তেনেকুৱ ধৰণৰ লাভ হোৱা আমি ভিডিঅ'বিলাক চাব লাগে।
হয়, হয়।